হেল্ল'।
হেল্ল'।
হেল্ল'।
কি খবৰ।
মোৰ ভাল তোমাৰ।
আছোঁ, কলেজলে যায় আছা নে নাই।
এক্জাম শেষ হ'লতো বন্ধ হৈ আছে অলপ।
এক্সাম শেষ নেকি।
অ' শেষ আমাৰ ছিক্স চেমৰ।
অ' ছিক্স চেমৰ শেষ, অ' কেতিয়া দিব বা।
এইটো জুলাই বা আগষ্ট জুলাইত দিব চাগে কৈ আছে।
অ' এই নতুন এডমিচন হৈ গ'ল নহয় কেইদিনমান আগত।
অ' এই এসপ্তাহ বা দুসপ্তাহ আগত এডমিচন হৈছে কলেজত।
উম। সেহতৰো ক্লাছ কেতিয়া আৰম্ভ হয়।
টো আগষ্টৰ পৰা হ'ব বুলি শুনা পাইছো মই।
অ' ফ্ৰেছাৰছো হ'ব আৰু তাৰমানে লাহেকে।
অ' হ'ব আৰু লাহে কৰি ষ্টাৰ্ট হ'ব আৰু। তোমাৰ কোনোবা লগৰ কোনোবা আছে নেকি এডমিচন লৈছে নেকি কলেজত।
চিনাকি মোৰটো লোৱা নাই এইবাৰ।
অ'-অ'।
এইবাৰ লোৱা নাই। বাকী ঘূৰিব চুৰিব গৈছা নাই ক'ৰবাত।
নাই মানে মোৰ গাটো অলপ ভাল নহয় ত' এইবাৰ যোৱা নাই অলপ। তুমি গৈছা।
মই গৈছিলোঁ।
অ'- অ'।
হেৰিত গৈছিলো শ্বিলং।
অ' আচ্ছা কেনে লাগিল অলপ ক'ব পাৰিবা।
শ্বিলঙত আমি এটা গ্ৰুপ গৈছিলো আমাৰ ইফালৰ পৰা।
অ - অ।
যাইখনে ৰাইড কৰি কৰি গৈছো ভাল লাগিছে। যাবিল বঢ়া।
কি কৈছা?
জেগাবিলাক বঢ়িয়াই গ'লো ভাল লাগে।
অ - অ অলপ লাহেকে মানে কথাবোৰ কোৱা মান স্পীতটকাবা অলপ লাহে - লাহে ক তেতিয়াহ'লে ভালকে স্পষ্ট কৈ আহে। হয়।
অ', তাৰমানে সেয়াই আৰু আমি বাইক লৈ কিনে লাহে - লাহে গৈ আছিলো আৰু।
উম, ভাল লাগিল মানে ভাল লাগি আছে যাই।
ভাল লাগে ঠাণ্ডা - ঠাণ্ডা বতাহ এটাহ পাই থাকে নহয়।
এইটোয়ে গুৱাহাটীৰ ফালে বহুত গৰম দি আছে শ্বিলঙৰ ফালে অলপ ঠাণ্ডা আছে।
উম,
ত' তাতে ভালো লাগিছে নেকি তোমালোকৰ।
আৰু সেইফালে ৰাস্তাবিলাকো মানে ভাল। ইয়াতকে বহুত
জানো চাহ মই গাটো বেয়া কাৰণে মই যোৱা নাই। ময়ো যাম ভাবি আছিলো।
অহ ',
চাও শ্বিলং নহ'লে বেলেগ জেগা যামাবি এটা বেলেগ প্লেনিং আছে আমাৰ।
এতিয়া গৰমৰ দিন ন গা ধোৱাকেও যাব পাৰে।
এই নেক্সট মাহত এইটো মাহ খতমে আৰু কেইদিনমানানে আছে। গাটো অলপ - অলপ ভাল পাইছো। ত' নেক্সট মাহ আমাৰ লগৰ কেইটা একোলেন যাম বুলি ভাবি আছো।
একলেণ্ড।
অ, গৰম চৰমটো তাতে যে অলপ গা চা ধুই অলপ। প্ৰতিশ্ৰুতি কৰি আহিম বুলি ভাবিলো আমি কেইতিয়া।
তাতে কিন্তু পানীতো ইমান এটা ৰিক্স লব নোৱাৰে তাতকে নেচাৰেল জোগাত যোৱা বেছি বেছি ভাল হ'ব।
গম পাইছো এতিয়া চা আমাৰ লগৰ কেইটটা কলো ইহতে কৈছে তাতে যাও বলে মইতো কৈছো বশিষ্ট আছে কিমান জোগা আছে। গৈছো এই। কেইদিনমান বহুত কেইদিনমান আগতে গ'লো মই যেতিয়া এক্সাম শেষ হোৱাৰ পিছতে গৈছিলো। তাতে যাই কাৰণনে মোৰ গাটো বেয়া হৈ গৈছে।
পানীটো ঠাণ্ডা আছিল চাগে বহুত।
মানে এইটোোৱে গৰম পুৰা গৰম লাগিছিল গৰমত পুৰা জাপ মাৰি দিলো পানীত। ত' গৰমটো মানে অলপ জৰ - জৰ অনুভৱ হৈ আছে এতিয়া।
অ, একো নাই ঠিক হৈ যাব।
গম পা অ, ঠিকছ ব কাহ চাহ হৈ আছে অলপ তোমাৰ কি অলপ বেমাৰ হৈ আছে নেকি মা ত' কোনো অলপ বেমাৰ - বেমাৰ ভাৱ আহি আছে।
অহ ', অলপমান কাহটো আছে মোৰ।
অ',
ধৰুৱান
বাকী কি ভাত চাত খালা নে খোৱা নাই।
ভাত খোৱাই নাই ৰব অলপ দেৰি হ'ব মোৰ তুমি খালা নে কি।
নাই ময়ো কোৱা নাই কিবা কামত ব্যস্ত আছিলা নেকি।
গাঁৱত মানে এনেই আৰু জানা দেখোন
অ' অ' বুজিছো
সেয়াই আৰু ওলাই আহিছিলোঁ ওলাই আহোঁতে বৰষুণে দিলে ৰাস্তাত আমি অলমান ভিজিয়ে গলো আহোঁতে
কি কোৱা কেতিয়া বৰষুণ দিছিলে আজি
দিছিলতো এই কেইটামানত বা দিলে দুইঘন্টামান হল দিয়া
অ' জোৰকে দিছিল নে লাহে কৰি
বহুত জোৰকে নহয় আৰু নৰ্মেল হেৰি টাইপত দিছিলে আৰু
হেইটো কাৰনে আজি বতৰটো অলপ ঠাণ্ডা আছে
অ' তুমি ক'ত আছা পিছে এতিয়া
মই ঘৰতে আছো
মানে ইয়াতে বগৰ তলত নহয় জানো
কত
বগৰ তলতে নহয় জানো
অ' সেফালে
ইয়াতে বৰষুণ দিয়া নাছিল জানো
নাই দিয়া নাই দিছে মই মানে টোপনি মাৰি আছিলো তো মই গম পোৱা নাছিলো গাটো বেয়া কাৰণে মানটো টোপনি মাৰিছিলো
অ' হ'ব পাৰে
বাকী ভালে হল বৰষুণ নি সদায় সদায় একদম গৰম দিন গৰম হৈ থাকে আজি বতৰটো অলপ ঠাণ্ডা হৈছে যদি ভালে অলপ
তাকেতো বিৰাট গৰম।
সেইটোৱে অলপ থাকিব নোৱাৰা গৰম দি আছে এই কেইদিন
উম মোৰ ঘৰত বাৰু মই মোৰ ৰুমটোত কিবাকে এচিটো লগালোঁ কিন্তু সেয়ে আৰু কামৰ কাৰণে যেতিয়া বাহিৰত যাব লগা হয় তেতিয়াতো ফাটি যায় ন'।
উম ঠিকে কৈছা কথাটো।
পিছে এয়া পিছে আজি কি কিবা ক'বাত ফুৰিব যোৱা ক'বাত বাহিৰত ওলোৱাৰ কিবা প্লেনিং আছে নেকি তোমাৰ
আজি এতিয়ালৈতো ভবা নাই।
আজি ওলাবা নেকি এটা জাগাত যাওঁ।
ক'ত যাবা
খানাপাৰা ফালে যাবা নেকি?
এই নতুন ৰাস্তাটোত
অ' ততে যাবা নেকি গধূলি ফালে অ' মোৰ লগৰ দুটা আহিব তুমিও আহি যাবা তাতে যে অলপ ভাল লাগিব।
অ'
অলপ কিবা খোৱা চোৱা খাই কিনে লাহেকে তাৰ পিছত ঘৰত আহি যাব পাৰিম আমি।
অ'
সেইটোৱে বতৰটো অলপ মানে বতৰটো ত অলপ গৰম চৰম এতিয়া অলপ ঠাণ্ডা গধূলি পেলে আকৌ গৰম হৈ যাব তাতে গ'লে অলপ চাৰিওফালে গছ-গছনি আছে ত' বতাহ চতাহ ভাল আহে ত' ভাল লাগিব যাই তোমাৰ লগত যায়।
অ'।
কি কৰিবা আহিবা নেকি তেন্তে?
একদম কনফাৰ্মকে ক'ব নোৱাৰো কিন্তু ট্ৰাই কৰিম আৰু মই ফোন মাৰি দিম তোমাক।
অ', অ', ঠিক আছে দিয়া তেতিয়াহ'লে চেষ্টা কৰিবা আহিব পাৰা নি।
অ'। এই মানে আমাৰ ইফালে এক্সপাৰ্ট যে আছে বগাখন।
অহ', কিবা হৈছে নেকি?
সি আজি মোবাইল ল'ব বোলে।
অ', কি কোৱা?
অ'।
ভালেই কি মোবাইল লব পিছে?
সিয়াৰ সি মটৰৱালা চলাই আছিল ন। এই মটৰৱালাটো বিকি কেনে এতিয়া ভীভ' লম বুলি কৈছিলে কিন্তু কিবা লয়।
অ', মোকো কালি কৈ আছিল। অ', মোকো কালি ফোন মাৰিছিল। ফোন মাৰি কৈ আছে মোক নতুন মোবাইল ল'ব বুলি এইটো বোলে বিকি দিম বুলি কৈ আছে।
অ'।
ত' আজিয়ে ল'ব নেকি সি মোবাইলটো?
আজিয়ে ল'ব।
অ ', অ ', ভালেই নতুন ম'বাইল। ল'লে আৰু, ৰ্পাটী ৰ্ছাটী দিব ৰ্পাটী ৰ্ছাটী লগত দিব আৰু।
এ পাৰ্টি দিবহি, পাৰ্টি দিয়া চলি নহয় এইবিলাক।
অলপ জোৰ দিবা, দিলে জোৰদি অলপ দি দিব আৰু।
ক'বাৰ ম'ম' চম ম'ম', চাউমিন কিবা খুৱাব লাগে বুলি ক'বা খুৱাই দিব।
ইমান ভাল হলেতো ভালে আছিল।
সেইটো। যে তুমি আমাৰ লগত একলেনদ যাবা নেকি?
একলেনদ, মই বহুত আগতে একবাৰ গৈছিলো তাৰ পিছত তাৰপিছত যোৱাই নাই, অ' বহুত সৰুতে গৈছিলোঁ।
ত আমিতো যাই থাকো, আমি মই মোৰ বন্ধু আৰু তোমাৰ ভাইটিটো আমি কেতিয়া যামেই ভাবিছো।
আহ।
আহ তুমিও আহি য আহি যাব পাৰা তো।
একলেনদনত মেইন কথা মোৰ মতে মানে পইচাটো বহুত যায় আৰু পানীটো চাফা নহয়।
এইটো হয়, কিন্তু ভাল লাগে আৰু মানে বছৰত অকল এদিনে যাওঁ, সেইটো কাৰণে মই ভাবিছো
আগৰবাৰ অলপৱা তুমি, কোৱা
এনেই নৰ্মেলি মানে মই মানে গৈ থাকো আৰু বশিষ্ঠত আমচিঙত। এইবিলাকত যাই থাকোঁ, যোৱাকালিও গৈছোঁ অকলে গৈছোঁামচিং।
ক'ত গ'লা?
আমচিঙাত গৈছিলো।
অকলে গ'লা?
অকলে তাতে যায় কেনে ফাৰ্ষ্টতে এটা গ্ৰুপ লগ পালোঁ, তাপা অলপ কথা, চথা পাতিলোঁ। সিহঁতে নিজে মাতিছিল ফাৰ্ষ্টত, সেই সন্মুখৰ পৰা তাৰপিছত এনে সিহঁতে গুচি গ'ল। তাৰপিছত মই একেবাৰে ওপৰটোত গ'লো ঝৰ্ণাটোত।
তুমি অলপ ভইচটো অলপ জোৰকে কোৱা না। শুনা, শুনা ভইচটো ভালকে আহা নাই।
অ', একেবাৰে ওপৰ তাৰ মানে ঝৰ্ণাটোত গ'লো।
অ', যায় কেনে ভাল লাগিল চাগে তোমাৰ?
অ', এই ঝৰ্ণাটোত যায়কেনে আৰু কেইটামান ল'ৰা আহিছিল। সিহঁতৰ লগতো কথা পাতিলোঁ। এটা তাৰে মাজৰ এটাই এটা মানে হেৰি দিলে মোক আম এটা দিছিল। ঘৰত উগোৱাম বুলে সিহতৰ
একদম মিঠা নেকি আম তো একদম।
আমটো বঢ়িয়া আছিল আৰু পকা চকা একো নাই।
কি কোৱা। ঘৰত কি ৰুই ৰু ৰুই দিছে নেকি গছটো?
অ ঘৰত, লাঙৰা আম সিহঁতৰ।
অ তেতিয়া ভালেই, বেছি নাই। দহ পোন্ধৰ বছৰ পিছত আকৌ তাতে আম লাগি যাব আৰু মিঠা মিঠা। আম।
আহ।
গছটো অলপ যত্ন কৰিবা, যত্ন কৰিলে আৰু বেছি জল্ডিয়ে লাগি যাব পাৰে।
উম। এই ভাল লাগিল কিন্তু তাতে যায় ওপৰত। তোমালোকে গৈ পাইছানে নাই আম চিঙিব?
অ গৈছোঁ। মানে বেছি যোৱা নাই, অকল দহবাৰ বা পাঁচবাৰে গৈছিলোঁ। মনত নাই ভাল কৰি, আগতে গৈছিলোঁ।
আহ।
এতিয়া পৰাই আকৌ যদি যোৱা যদি মোক জনাবা ময়ো যাব পাৰিম ছাগে।
ঠিক আছে বাৰু, নেক্স চানডে তোমাক ধৰিম।
অ। যাবা নেকি নেক্সট চানডে?
যাম দিয়া।
অ অ, ঠিক আছে ভাল লাগিব তাতে যাই তেতিয়াহলে। অলপ ঘৰ ইয়াৰ পৰা খোৱা চোৱা লৈ যায়নে তাত খোৱা বস্তু লৈ যোৱা যায় কিনে গা চা ধুই পিনে লাঞ্চত খাই কিনে আৰামত আহি গলে ভাল লাগিব এনেকা কৰি। এটা পিকনিকৰ দৰে কিবা প্লেনিং কৰিব পাৰি অলপ। মানে খোৱা বস্তু আমি ইয়াৰ ঘৰৰ পৰা বনাইছ নাই বা দোকানৰ পৰা কিনি লৈ যাওঁ, তাতে যাই গা চা ধুই অলপ বহি চহি লাষ্টত খাই কেনে আহি দিলো। হেল্ল'!
উম। আহ এইটো কৰিব পাৰি।
কি কি কৈছা?
সেইটো কৰিব পাৰি বোলো।
অ অ চেষ্টা তুমি কৈছাবা তোমাৰ লগৰ কোনোবা যায় নেকি সুধি চাবা? এইটো ভাল লাগিব অকল দুজন মানুহ গ'লে ইমান ভাল নালাগে নহয়। চাৰি ছয় চাৰিজন পাঁচ ছয়জন মানুহ হ'লে ভাল লাগিব।
হয় সিটো হয়। ঠিক আছে কৈ চাম বাৰু মই।
অ দিয়া ঠিক আছে মোক মাই মাত দি আছে কালি কথা পাতিম হা।
ঠিক আছে।